শুনি আছা হা অহঁ শুনিছোঁ। মই এনে আছোঁ।
অহঁ ভাত পানী খালা অ নাই খোৱা খোৱা দেৰি হব
আচ্ছা তাই খবৰ ভাল। মোৰো ভালেই আছোঁ আৰু দিয়া
গৰমটো কেনেকুৱা
এ বহুত মাৰিছে গৰম
সেইটো ক'ত পঢ়ি আছা এতিয়া মই তোমাৰ এনে পঢ়ি আছিলো অলপ গৰমত থাকিব পৰা নাই তুমি?
মই ডিগ্ৰী মই ডিগ্ৰী কৰি আছোঁ। তুমি কি পঢ়ি আছা?
মই ডিগ্ৰীয়ে কৰি আছো।
আচ্ছা।
মোৰ গণিত তোমাৰ?
মোৰ ৰাজনীতি বিজ্ঞান।
অঁ অঁ অঁ। কোনোটো ষান্মাসিক?
মানে আমাৰ লগৰ আৰু?
অ লগৰ। বাকী ঘৰত খবৰ ভাল?
ভালে দিয়া তোমাৰ তোমালোকৰ?
মোৰ ভালেই।
অ ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা?
এতিয়া চাকৰিৰ কাৰণে লাগি আছো আৰু এ অসম আৰক্ষী। লাগি আছো তুমি?
অ অ অ অ মই এতিয়ালৈকে চাকৰি ক্ষেত্ৰত ইমান লাগা নাই বাৰু। মই ব্যৱসায়তে বেছি মন আছে।
কেনেকুৱা টাইপৰ ব্যৱসায়, কেনেকুৱা মানে ব্যৱসায় কৰিব মন?
ব্যৱসায় মানে মোৰ তোমাৰ মেইনলি তোমাৰ, এই অ ব্যৱসায় কৰা গাড়ী বিলাক তাৰপিছত তোমাৰ, এ চাহপাতৰ চাপ্লাই এনেকে বাগান চাগান যোই বাৰু।
ভালেই বাৰু তেনেকুৱা।
অ তাৰ পিছত এই চৰকাৰী ঠিকা
কৰি আছা নে কৰিম বুলি ভাবিছা হে?
কৰি আছো মানে কৰিম বুলি মানে মই অ দুখনমান কৰিছো বাৰু, এনেকে ছেকেণ্ড হেণ্ড মানে গাড়ীৰ। অ ঠিকা চিকা বাৰু এতিয়া আৰু ক'ত ঠিকা দিব আমাক, ঠিকাৰ কাৰণেতো বহুত পইচা লাগে।
মানে ঘৰপাই কৰি আছা?
কি কি কি কৈছা?
আগতে মানে কৰি আছা পিছলৈ চাগে ডাঙৰ কৰিম বুলি ভাবিছা?
অ অলপ চলপ কৰি আছো, এতিয়া চাও পিছলে কি হয় গৈ। এনে গান চান শুনা নে?
শুনো বাৰু হলেও ইমান নাই মই, শুনো শুনো।
অঁ অঁ।
তুমি শুনা নে নুশুনা?
ভিউজ, মই গান বেছি শুনি ভাল নাপাওঁ বাৰু।
গান শুনি ভাল নোপোৱা?
নাই মই গানতকে বেছি চিনেমা, চিনেমা চাই বেছি ভাল পাওঁ। আৰু খানা ৰান্ধি ভাল পাওঁ।
ৱাউ! কুকিং?
তুমি? ইয়েছ।
ল'ৰা মানুহে এইবোৰ কুকিং ল'ৰা মানুহে খানা বনাই ভাল পায় বুলি মই আজি শুনিছো তেনেকে, মানে শুনিছো হলেও মানে মই এনেকে কথা পতাত শুনা নাই।
ভাল লাগে ভানা খানা বনাই আৰু খানা খোৱাই ভাল লাগে।
এনে চবতকে বেছি কি ভাল পোৱা?
চবতকে বেছি ত মই এনেই বনাই মই তোমাৰ মাংস পোলাও মোৰ মানে পোলাওটো মানে মই বেছি ভাল পাওঁ আৰু।
নিজে খাই মানে বনাব
তুমি বনোৱা নে নাই? নাই মই বনাব পাৰো কিন্তু নি মানে, মই মানে নিজে এতিয়া মই ৰুমত অকলে থাকো ন কলে থাকিলে মই বনাবলৈ বেয়া পাওঁ ঘৰত যেতিয়া চব থাকে তেতিয়া ঘৰত গ'লে ময়ে বনাওঁ বেছি ভাগ।
খোৱাব ভাল পোৱা বনাব ভাল পোৱাতকৌ?
অ মানে নিজে খাই ভাল পোৱাতকে মানে বেলেগক খুৱাই ভাল পাওঁ। অ সেইটোয়ে মানে বেলেগে তাৰিফ কৰিলে ভাল লাগে ন। আৰু অকলে থাকিলে বনা ব মন নাযায় খাব মন নাযায়।
হয় অকলে অকলে বনাই কৰি খাই আৰু ইমান অ অকলে অকলে হেৰি লাগে
সেইটোৱে নে বিহু চিহু কৰা নে? বিহু চিহু কৰা নাই বিহু পাৰ্টি চাৰ্টি?
নাই নাচিব নাজানো। অ। অ সচাঁকে কৈছো। সঁচাকে নাচিব নাজানো মই।
অ। হেৰিত যোৱা নাই এ কি আছিল ফুৰিব মেলিব যোৱা নাই?
নাই যোৱা এতিয়াটো পঢ় অ বেলেগ খিনি এতিয়া ইণ্টাৰ্নশ্বিপ।
অ ইণ্টাৰ্ণশ্বিপৰ জ্বালা এটা আছে ন।
অ সেইটোয়েইটো আৰু। ফুৰিব যাম বাৰু অলপ দিনৰ পিছত যাম, এতিয়া এতিয়া ইমান গৰমত ক'লৈকো যোৱা নাই অলপ দিনৰ পিছত যাম। চাগে কৰ'বাত নহয় ক'ত চাম ভবা নাই বাৰু।
অ অলন ফুৰিব মই যোৱা নাই মই ঘৰে যাব প মই ঘৰে যাব পৰা নাই ঘৰ যাই লওঁ উনত্ৰিশ তাৰিখে ঘৰ যাম।
অ অ। এ হেৰি পৰীক্ষা কেনেকুৱা হ'ল? মোৰো মোৰ অলপ বেয়া হৈছে। মানে, যোনখন ছেকেণ্ড পেঁপাৰ কল আৰু ফৰ্ট পেঁপাৰ খন বহুত বেয়া হৈছে।
সেইটো এইবাৰ পেঁপাৰ বিলাক মোৰ মানে, মই ভালকে বুজিয়ে নাপালোঁ। এই পেঁপাৰ খন। পঢ়ি, এইবাৰ পেপাৰত পঢ়িলোঁ বেলেগ, আহিলে বেলেগ।
মইতো পঢ়াই নাছিলোঁ।
মইও পঢ়া নাই বাৰু। কিন্তু, এই যিখিনি পঢ়িছিলোঁ সেইখিনিও নাহিল। অংক কৰিব লাগে নহয়? অ'! অংক কৰিব লাগে। দিন ৰাত মানে, তুমি মিনিমাম এমাহৰ আগত পঢ়িলেহে, তুমি এটলিষ্ট এ, ছয় নম্বৰ এটা পাবা। নহ'লে সেইটো নোপোৱা।
ত' আমি নপঢ়িলোঁ। ধনে প্ৰত্যেয়েকটো চোৱে গতে বেয়া হ'লহেতেন, ব্ৰেক লাগিলহেঁতেন।
উম!
নালাগিলে হয় বাৰু।
এ, মই জানোঁ, মোৰ লাগি গ'লহেঁতেন।
কেতিয়া লাগে। নিজৰ ওপৰত বহুত বেছিয়ে কনফিডেঞ্চ আছে দেখোন।
আৰে, যিটো, যিটো, নাজানোঁ নেজানোঁ আৰু।
উম, তোমাৰ ঘৰ ক'ত ইয়াতে নে?
অ'! ইয়াতে। চাগে ইয়াত পঢ়িবৰ কাৰণে আহিছে, বেলেগত ঘৰ।
মোৰ ঘৰ বেলেগত। অ'! আহিছিলোঁ পঢ়িবৰ কাৰণে। কিন্তু, পঢ়াহে হোৱা নাই।
ঠিক আছে।
তাকে, কি হ'ব।
নহয় বাৰু। আকৌ, ইয়াৰ পৰা গ'লে তুমি মিছ কৰিবা। কিন্তু, জেগাখন।
অ'! ইয়াৰ পৰা গ'লে, তেজপুৰখন মিছ কৰিম। কিন্তু, এতিয়া তেজপুৰখনক গালি দি আছোঁ।
উ! এনেকে নকবা।
নাই মই, নিজৰ জেগা খিনি সদায়, নিজৰ জেগা ন'।
সেইটো হয় বাৰু। কিন্তু, আমাৰ যে নিজৰ আ'ক এইকণ।
সেইটোৱে কৈছোঁ।
আমাৰ আগত বেয়াকে নকবা।
তাকে, তাকে। নে, তুমি আমাৰ ঘৰলে যোৱাগে নে?
দৰং, কি দৰং? নহয় মই দৰঙত।
অ'! অ'! অ'!
নহয় মই, হেৰি নকৰিলোঁৱে এইবছৰ কাৰণে, এপ্লাই নকৰিলোঁৱেই।
অ'! অ'!
মই জানোঁ না। মই মানে, মানে, ৰাজনীতি বিজ্ঞানটো ল'বলৈ মন আছিলে। তাৰপিছতে, মই দৰঙত নাপালোঁ সেইটো মই জানোঁ।
দৰঙত হেৰিটো বেছি মাৰে বাৰু।
মই
নাইনটি ওৱান মাৰিছিলে। অ'!
অ'! মই কেনেকে কৈছোঁ!
তাকেইেতো, ইমান হেৰি নাই, ল'লেই হ'ল ডিগ্ৰী এটা।
বেলেগ বেছি মন নাছিলে। মানে, মই যিটো লাইনত যাম বুলি ভাবিছোঁ, ধৰ মানে, এনেকা চৰকাৰী চাকৰি ৰাজনীতি বিজ্ঞানত বহুত মানে অলপ সহায় হয় আৰু চাগে হয় মানে চাগে নহয় হয়।
সেইটোৱে সেইটো ৰাজনীতি বিজ্ঞান বহুত মানে এটা উপকাৰী ছাবজেক্ট তোমাৰ ফিউচাৰ কাৰণে মানে ভৱিষ্যত ৰেকুমেড এক্জাম খিনিৰ কাৰণে।
মই পাইছিলো চিট মানে মই এডুকেশ্বনত পাইছিলো মানে তেজপুৰত এডুকেশ্যনত পাইছিলো তাৰপিছত তাৰিছতে ভোগোলত পাইছিলো বহুততে পাইছিলো মই নললো।
অ অ এই ৰাজনীতি বিজ্ঞানটো বহুত ভাল চাবজেক্টটো ভালকে পঢ়িলে।
ভালকে পঢ়িলে ভাল কিন্তু মানে কলেজত গৈ পেলাই যি লিখিছো আৰু একজামত
এই মানে আগতে ভাল আছিল ন এই মহাবিদ্যালয় উঠাৰ পৰা পঢ়িব মন নো
অ আগতে পঢ়িছিলো দেই। পঢ়িছো বহুত নহয় নহয় হলেও মানে যিকন সময় মই ভালকে পঢ়ো এতিয়া মানে মই পঢ়িব লও এফালে কিতাপখন মেল খাই থাকি ইফালে ফোনতে ৰিল চাই থাকো।
সেইটোয়ে এতিয়া পঢ়া আগ পৰীক্ষাৰ আগদিনাখনো মানে এনেকোৱা হয় আমি সামাজিক মাধ্যমতহে ঘূৰি ফুৰো।
অ ভাত বনালা নাই ভাত বনালা
নাই নাই ভাত বনোৱা নাই আজি ভাত নাখাওঁ আৰু দিনত।
মাংস ৰাতি নোখোৱা
নাই মই এক টাইমে খাও।
হে কিয়
এনে আৰু এই গৰমখনত বনাব মন নেযায়
এতিয়া মানে একো নোখোৱাকৈ শুই দিবা।
আৰু পানী খাই শুই থাকিম মই শুম চাৰিটা বজাত উঠিম দু টা বজাত।
ৰাতিপুৱা চাৰি বজাত শুবা আকৌ মানে দুপৰীয়া দুটাত
অ মোৰ টাইম টেবুল সেইখন।
তখন কি কৰি মানে ফোন চাই থাকা নে, নে পঢ়ি থাকা?
নহয় ৰাতি আমি মই এনে এনেই থাকো ৰাতি মই পঢ়িব নাথাকো ফুন চাই নথাকো এনেই থাকো।
ৰুমত অকলে থাকে এনে শুই থাকক এনেই
অ নিজৰ লগতে কথা পাতি থাকো গোটেই ৰাতি
এইটো আমাৰ ফালে যে কিবা বেলেগ এটা বুলি ভাবিব মানে আমাৰ তেজপুৰখন যিহৰ কাৰণে বিখ্যাত।
সেইটোৱে হেৰি আমাক কলী বাৰীৰ কথাটো কৈ
হা হা হু হু হু
থাকিবাচোন এদিন নিজে
মই ভাল মই নোৱাৰো। মই পিছদিনাখন মই টোপনীয়াই থাকিম মোৰ টোপনি বহুত বেছি গোটেই দিন টোপনিয়াই থাকিম
মই যে পৰীক্ষা কেইদিনো এনেকোৱা আছিলো জানা চাৰিটা বজালৈকে আছিলো। আমাৰতো পৰীক্ষা সমূহ নটাৰ পৰা হৈছে
অহ
হলতে টোপনিয়াই আছো
মই মই পৰি মই মই মানে এই পৰীক্ষা আগদিনাখন ৰাতিপুৱা মই জল্দি উঠিব লাগিব এনেই মই দহটালৈকে শুই থাকো ৰাতি আকৌ মাছ এঘাৰতাতে শুও। কিন্তু বেয়া মোৰ টোপনি মানে পুৰা নহয় মোৰ পৰীক্ষাত বেয়া টোপনি পৰীক্ষাত এনচ চাই নাই জানো মই প্ৰশ্নখন চাই পঢ়ি‌কিনি আৰু মানে মোৰ অ মই ধৰ অসমীয়াত লিখোহে মানে ধৰ হেৰিটো মিডিয়াম মোৰ আছামিচ। মানে অসমীয়া মোৰ আগত পৰা ইংলিছ পিছত পৰে ইংলিছ। মোৰ মই মানে কাকো একো সুধিবও নোৱাৰো একো ক'বও নোৱাৰো মানে এক নম্বৰ এনচাৰ এক নম্বৰ উত্তৰখিনি মই কওঁ বা সিহঁতেও মোক কয়। আৰু এক নম্বৰ মানে কি চব অপচন বাই পৰা আহিছিল। মই ম গোটেইখিনি এনচাৰ। চব ফুন থকা দেখিছো। সেই সেইখিনি জানো তাত পৰীক্ষা এটা পইচা খিনি মই হামিয়ে হামিয়ে পঢ়ি থাকোঁ‌। দিয়ক।
কিন্তু নিজে লিখা আমোদটো সুকীয়া আকৌ বেলেগৰ পৰা সুধি লিখা থাক
অ' লাগিলেও ভুলেই হওক।
ভলে আহক। দিয়া তেতিয়াহ'লে ভাত চাত খোৱা।
আহ অ' হ'ব দিয়া তেনে।
নাপায়।